হেল্ল' অ আ নমস্কাৰ কওক
কি কৰি আছে?
অ আপোনাৰ আছো ঘৰত আছো কওকচোন।
পিছে খবৰ-খাতি ভাল
কোনে ক'লে মই চিনি পোৱা নাই
মই আপোনাৰ পুৰণি বন্ধুজনে কৈছিলো
অ চিনি পোৱা নাই নহয়
হয় এ ৰাচ নাথাই ৰঞ্জন নাথাই গৈছিলো আপোনাৰ লগত যে একেলগে পঢ়িছিলো আমি
ৰঞ্জন বৰদলৈ
হয়
অ বৰদলৈ
এতিয়া চিনি চিনি পাইছে এতিয়া
পাইছো পাইছো কোৱা
হয় হয় খবৰ খাতি ভাল তোমাৰ
ভালে ভালে তোমাৰ
আছো আৰু ঘৰৰ খবৰ ভাল
ভাল ভাল এয়াই কি কি সকমত ক ফোন কৰিলা
তুমি কিবা কাম কৰি আছা নেকি
মই তোমাৰ এ হেৰি ফিছাৰিতে আছো মানে তোমাৰ ফিচাৰি আছে যে মোৰ তাতে আমি বহি আছো বতাহ মাৰি আছে ধুনীয়াকে
অ এনে কিহৰ হয় এইটো ফিচাৰিটো
ফিচাৰি মাছৰ থাকে।
অ
তুমিও প্ৰশ্ন বিলাক সোধা আৰু দেই ধামালি কৰা ন আগৰ ধামালিতো যোৱাই নাই ন
হো পিছে তুমি হেৰি কি বুলি কয় কিমান কিমান হল খোলা
এ মোৰ তোমাৰ বহুত দিন হ'ল আগৰ দেউতা আছিল নহয় এতিয়া মোৰ হ'ল
উম পিছে তোমাৰ কিমান মান উপাৰ্জন হয় মাহেকত
এ থাকে আৰু চলিব পৰাকৈ
উম মই এতিয়া ব্যৱসায় মানে পদ এটা খালী হৈ আছিলে তোমাক জনাম বুলি ভাবিছিলো
কি ব্যৱসায়
মই তোমাৰ গাখীৰৰ ব্যৱসায়
গাখীৰ
অ'।
অ', অ', মোৰ আছেই নহয় গাখীৰ এতিয়া।
অ', মই মানে তোমাৰ পনীৰো বনাও, মিঠাই চিঠাই বনাও, হোটেলো আছে বাৰু মোৰ।
উম কেইখন আছে, কেইখন আছে হোটেল?
হোটেল তোমাৰ চাৰিআলিটোৰ ওচৰত আছে এখন, তিনিআলিটোৰ ওচৰত এখন আছে।
পুৰা মানে চেন্টাৰত পুৰা ৰাজত্ব চলাই দিছা ন'।
অ', কি কৰিবা আৰু কৈছোঁ আৰু তোমালোকৰ কৃপাতে।
অ' অ'। পিছে কিমান, মানে কি কি হোটেল, চব একে হোটেল নে, নে কিছুমান ফাষ্ট ফুডো আছে?
এনেই তোমাৰ এখনত তোমাৰ মিঠা বস্তু, এখনত নিমখীয়া।
অ'। আৰু?
আৰু তোমাৰ এনেকুৱা চিঙৰা, টিঙৰা নিমকি, চিমকি।
অ'।
বিস্কুট, ব্ৰেড, কেক চব পাবা ইত্যাদি।
অ', ধুনীয়া আৰু এতিয়ালৈে চলিব পাৰা ন'।
উম পণীৰ আছে।
পনীৰ কেনেকৈ দিয়া, কিমান টকা?
পনীৰ তোমাৰ এশ টকা।
বা বহুত কমত দি আছা অ', আমাৰ, মইহে বেছিকে দি আছোঁ মানে।
মানে সস্তা হ'লে গ্ৰাহক গুচি আহিব যে, সেইকাৰণে।
অ', অ', বেছি সস্তা কৰি নিদিবা আকৌ, লাও ঘুৰাই দিব গ্ৰাহকে।
নাই, বেছি সস্তাও কৰা নাই।
অ', আমাৰ এইফালে, আমাৰ এফালে তোমাৰ এশ মোক, মই এশ ষাঠি টকা দিওঁ ন' এনে দুশ টকা হয়, এশ ষাঠি টকা, চল্লি টকা
মই মানে এতিয়া দাম দৰ মানে, ইমান এটা নাই মানে, যেতিয়া কা তামাৰ খিনি পুৰণা হৈ যাব তেতিয়া ৰেটটো অকমান দহ, বিছ বঢ়াই দিম পিছে গম পাইছা।
ন'।
উম, খোলা হৈছে মানে অলপ মানে মই, তোমাৰ অলপ কিটিকটো লগাই লৈছো মানে, গম পাইছা।
অ', অ', এবছৰমান হোৱা নাই চাগৈ ন', সাত মাহ, আঠ মাহ মান হৈছে চাগৈ।
হয়, হয়, হয়, ঠিকেই ধৰিছা বাৰু তুমি।
উম। পিছে তোমাৰ কেনেকুৱা, চলি আছে কেনেকুৱা?
চলিছে আৰু তোমাৰ?
কৰ্মচাৰী কেইজন ৰাখিছা?
কৰ্মচাৰী আছে বাৰজন মান।
মানে, বনোৱ চনোৱা চব ন'।
উম।
হেৰিটো কেনেকুৱা মিঠাইটো তোমালোক দোকানতে বনোৱাে নে, ক'ৰবাৰ পৰা কিনি আনা বস্তুটো দি।
চব, চব দোকানতে।
পুৰা মানে আৰু দোকানত বনোৱা ন'।
অ'।
লালমোহন, চালমোহন, লালমোহন বনোৱা নে?
চব, ইত্যাদি উম।
লালমোহন কিমান আনিব পাৰিম মন কৰিলে?
তোমাক যিমান লাগে।
অ, অৰ্ডাৰ এটা আছিল মানে সেইকাৰণে আমাৰ মানে এইফালে এই আমাৰ মানে ইয়াতে যোখন দোকান লালমোহন বনায়
উম,
এই মান মানুহটো মানে অকণ অসুখ
অ',
অ, মানে সিহে বনাই ভালকৈ আৰু মানে এ আছে আও বনাব নিদিওঁ মানে সেইকাৰণে আমাৰ লালমোহন ত' মানে যোৱাই নাই দোকানত হোৱাই নাই।
অ', অ', পিছে
মোৰ এ দিনে দিবা সদায়-সদায় দিব লাগিব এতিয়া বেয়া হৈ যাব নহয়।
উম, হ'ব বাৰু।
দিনটো বিক্ৰী হবলৈ তুমি মোক এশ এক দেৰ শমান এশমান দিলেই হ'ল এশ বিছমান দিলেই হ'ল আৰু
হ'ব-হ'ব।
আৰু তোমাৰ নিম
হ'ব নিশ্চয়।
নিমকি তোমাৰ সা-সাত কেজি দিলে হৈ যাব।
অ, পিছে তুমি মোক গ্ৰাহক চাহকো চাই দিবা আৰু এইফালে তোমালোকৰ ফালে
অ, এ তোমাৰ বস্তু মই তোমাৰ কথা কওঁ নহয় এতিয়া। তুমি মোক বস্তু খিনি দিয়া মই তোমাৰ নামতে বস্তু কিনি দিম মোৰ নামত নেবেচো দিয়া। তেতিয়া তোমাৰ দোকানতো গ্ৰাহক যাব বোলো। অ, বিয়াৰ তুমাৰ অৰ্ডাৰ চৰ্দাৰ মিঠাই থাকিলে তোমাক তেতিয়া দিম কিছুমান অৰ্ডাৰ মইয় লম ভাগ-ভাগ কৰি ল'ম আৰু পিতাই ন' কি কোৱা?
ঠিক আছে নিশ্চয়।
উম, উম।
উম,
পিছে এতিয়া হেৰি কেনেকুৱা তোমাৰ উম মানে দোকানত কেনেকা মানে মানুহ, মানুহ দিনে কিমান থাকে?
দিনে থাকে এশ, দুশ
অ, মানে গোটেই দিনৰ পৰা ৰাতি লোকে নেকি!
উম,
অ, ঠিকে আছে তেতিয়াহ'লে দেখোন লাভে আছে দেখোন তোমাৰ।
উম, ইয়াত তোমাৰ চব বনোৱা ফ্ৰেচ চেচ খোৱা চব ধুনীয়া যে। সেইকাৰণে গ্ৰাহকো বেছি অলপ মানে দামটো সস্তাই ৰাখিছো। ইমানটা একে কাষ্টমাৰ একে আহিব নোৱাৰা নিবিচাৰা দাম এটা দিয়া নাই আৰু মানে।
অ, এই তুমি লালমোহন কিমান টকা বেছা?
লালমেহন দছ-দছ টকা।
অ, ধুনীয়া দেখোন দামটো দেখোন।
উম, তোমাৰ-তোমাৰ লোকৰ সেফালে?
কিছুমান বাৰ টকা ডাঙৰটো অ, ডাঙৰটো বাৰ টকা সৰুটো দছ টকা অলপ।
ঠিকেই আছে বাৰু।
উম।
পিছে খবৰ কোৱা।
ভাল ভাল, উম।
পিছে তোমালোকৰ তাত কি কি পোৱা যায়?
আমাৰ হেৰি তোমাৰ মিঠাই গোটেইখিনিয়ে পোৱা যায় এই এ টু ডে'ত পৰা আহে।
উম।
আৰু তোমাৰ এ অকণমান মানে নিমখীয়া বস্তু তোমাৰ নিমকি পোৱা যায়।
উম।
অ এই ডাঙৰ নিমকি এটা থাকে যে, সেইটো পোৱা যায়।
অ।
আৰু তোমাৰ হেৰি হব আৰু কি আছিলে? এ তোমাৰ কিবা এটা অ থাকে যে। অ সেই দুটাই পোৱা যায়, নিমখীয়াে বেছি নেপাবি, নিমখীয়া পচটা মান আছে আৰু ইগিটা পাহৰিছো নাম মই। এই ধেই না বস্তুবিলাক, পাহৰি যোৱা হয়, তোমাৰে এই খুৰ্মা সূৰ্মা বেছা নে তোমালোকে?
হা?
খুৰমা জেলেপি?
চাওক আমাৰ এইটো তোমাৰ ইছ ইছ এ মানে অলপ অ প্ৰিয় তোমাৰ ঘিউ জেলেপিও বনোৱা হয়। এইটো অলপ বেছি অকমান ভাল আৰু আমাৰ হোটেলৰ।
পূজাত বেছি জেলেপিটো।
এতিয়াও বনোৱা হয় মানে গ্ৰহক থাকেই।
হয় নেকি?
উম, পিছে তুমি এদিন আহি খাই চাবা কেনেকুৱা তুমি নিজে কবা নহয়।
উম উম এই মোক কাইলে তুমি কাম কৰাচোন মোক যে এইখিনি বস্তু দিবাহিচোন কাইলে।
উম।
কোন আহিব দিবলৈ?
মই মোৰ কৰ্মচাৰী এজন পঠাই দিম।
অ গাড়ী লৈ আহিব নে?
উম।
অ হেৰি এটা কাম কৰিবা এই খুৰমাহ দিবা দুশ।
উম।
নাই নাই খুুৰমা দুশ দিব নাই কেজিকৈ দিব পাৰিবা তুমি ন? খুৰমা দিবা তুমি ন কেজি। খুৰমা দিবা।
উম।
আৰু তোমাৰ জেলেপীটো তোমাৰ এতিয়া মইয়ে বনাব লাগিব ঘৰতে।
উম।
জেলেপী তুমি দিব নালাগে দিয়া জেলেপিটো মই বনাম বাৰু আছে।
অ'।
সেইখিনি দি পঠাবা বস্তু হে।
ঠিক আছে।
আৰু তোমাৰ হেৰি দিবা ঠাণ্ডা কি কি নিয়া ঠাণ্ডা কোনটো কোম্পানী ঠাণ্ডা কোনটো কোম্পানী বেচা?
ঠাণ্ডা তোমাৰ কেম্পা আছে, মাজা আছে, ফান্তা আছে, ষ্টিং আছে।
হয় নেকি? এ হেৰি দিবা মোক মোৰ পৰাতে নিব খোজা তুমি মোক কেম্প নিব পাৰিবা, কেম্পা লগত মোৰ কলাবৰেচন কৰা আছে।
অ', ঠিকেই কৈ আছে বাৰু।
এ নিবাহি তেতিয়া হ'লে কেম্পা মোৰ মানে আছে, মই মানে তোমাৰ গ্ৰাহক হেৰি বিচাৰি আছো।
বন্ধুৱে দুুইও মিলি অনা-নিয়া কৰি থাকিম আৰু ন'?
অ, কাইলৈ তোমাৰ কৰ্মাচাৰী হাততে কৰ্মচাৰীৰ হাততে দি পঠাম নেকি ঠাণ্ডা খিনিও? ডাঙৰ গাড়ীএখন লৈ আহিবা দিবা।
ঠিক আছে।
এই তোমাৰ এই যে সৰু যে এইখন আছ যে।
অ'।
আগৰ খন আছেনে নে বেছিলা?
আছে আছে।
এই তোমাৰ চ'তাহতি খন যে।
আছে আছে।
সেইখন দি পঠাবা তাক।
উম, পিছে তোমাৰ কি
মোৰ বলেৰ' পিক আপ দুখন আছে।
অ'।
এইখিনিয়ে আছে বেছি
পিছে মই এতিয়া তোমাৰ ভাত-চাত, পৰঠা-চৰঠা পৰঠা দিয়া আছে ভাত-চাত কৰিম বুলি ভাবিছো, ভাত মাংস তাৰপিছত ৰুটি তৰকা।
অ', ছাগলী মাংসটো আমি মোৰ পৰাই নিব পাৰিবা দেখোন।
অ', ছাগলী কাটা নেকি তুমি?
নেকাটো মই মানে তোমাৰ মানুহে দি থৈ যায় হি মোক, মানে মোৰ মোৰ দোকানলৈ দিয়ে যে অলপ বেছিক আনিম দিম তেতিয়া তুমিও লৈ যাব পাৰিবা।
অ', হয়, বাৰু তোমাৰ এনেই এনেকুৱা কাৰিকৰ ভাল আছে নেকি বাৰু অ', অ'। কাৰিকৰ ভাল আছে নেকি বাৰু বনোৱা এনেকুৱা ভাত মাংস তোমাৰ ৰুটিত
আমাৰ তাত আমাৰ আমাৰ এটা এটা কাৰিকৰ বেছি হৈ আছে লাগে যদি কবা দি থৈ আহিম দি দিম।
কেনে ভালে নে কাৰিকৰজন?
এই মোৰ কাৰিকৰ বেয়া হ'ব নেকি তুমি কি যে কথা কোৱা নহয়।
পিছে তুমি কিমান কে দিয়া তাক?
এ মোৰতো মাহালী চিষ্টেম নহয় দেয় সদায় লয় সিহঁতে। সাতশকৈ দিওঁ সাতশকৈ অ', সাতশকৈ দিওঁ।
অ', ঠিকেই আছে তেনে। তাক তাক তেনে তুমি তাক কৈ দিবা ন'?
দহটা বজা বেছি হৈ গ'লে তোমাৰ আমাৰ দুশ টকা এটা বেচি কৈ দিওঁ আৰু নশটকা দিওঁ।
অ', ঠিকে আছে তেনেহ'লে এতিয়া তাক কালি মোৰ লগত পঠিয়াই দিবা আমাৰ কৰ্মচাৰীজনৰ লগত ন'?
অ', আহিবা কাইলৈ তুমি কৰ্মচাৰি লগতে আহিবা ধেৰ দিন অহাই নাইয় মোৰ তাত চাহ-তাহ খাই যাবাাহি।
অ', তুমিও আহিবা আমাক সময় উলিয়াই।
অ', মই যাম বাৰু মই পৰহি যাম দিয়া, পৰহি তোমাৰ লগত এটা জৰুৰী কথা আছে মই কথা পাতিম সেইটো কথা মানে ইয়াত ক'ব নোৱাৰা।
হ'ব বাৰু তেনেহ'লে।
উম উম।
পিছে এতিয়া বেলেগ কিবা কৰি আছা নেকি নে হোটলে এয়াই কৰি আছে।
এয়া তোমাৰ ইয়াতে পইচা আছে ইয়াতে কৰিব পাৰি এনেকে ক আৰু বেলেগ কৰা আৰু ইমান ধনদা পাৰি থাকিব নোৱাৰি।
উম, বেছি মহ মুলিলেও বেয়াই ন'।
উম উম, সেইকাৰণে।
উম।
উম।
কাহক আছে নাই?
গাহক আছে এতিয়া বহুত আছে খাই আছে বাহিৰলৈ ওলাই আহিছোঁ, আম ফালে মানে আহৰ গছজোপা আছে, স তাতে পহি আ তলতে।
অ', আমাৰ এনেকে এইফালে গছ নাই যে এচি তলতে বহি থকা হয় আৰু।
এ আছ এ চিডাল আছে আ একৌ এ চিডালত বহিবা সৰুতে আকৌ এ চিডালত বহিছে।
উ এইফালে গছ চছ নাই যে বন্ধু।
অ'।
চব ৰোদেই আৰু কেনেকে ৰ'দত থাকিবা। চাহ বুলি জাগা নাই। গছ চছ এজোপাকে ৰুম বুলি ভাবিছো ইয়াকে গম পাইছে অলপ।
উম', ৰোৱা ৰোৱা ভাল কথাই।
অ', পিছে এইফালে পুলি চুলি হ'ব নেকি বাৰু গছৰ?
এই আমাৰ ঘৰত আমাৰ সি যে নাৰ্চাৰী খন আছে, লৈ যাব। তাৰপা।
অ', পিছে কি কি আছে? তোমালোকৰ তাত?
নাজানো কি কি আছে, লৈ যাবা তুমি মই তাৰাপৰা আনো কিজনমান পুলি ঘৰৰ পৰা ঘৰলৈ ম বা এনেকা তোমাৰ এই যে তাপ যে দি যে তাপত লগাবলৈ
পিছে বন্ধু তোমাক কথা এটা সুধিব পাৰিম নেকি? আমাৰ এনেই ভাতৰ এনেকে আঞ্জা আৰু তোমাৰ চব্জি কে কে কিমানবিধ আৰু কি কি কৰিলে ভাল হ'ব চাগে?
বেছি নালাগে যোনখিনি আগতে আছিলে সেইখিনি বনাবা আৰু মাংসটো বনাই দিবা হৈ যাব। বেছি কৰিলে তোমাৰ দিগদাৰ হৈ যাব।
আৰ নহয় আগতে কৰা নাই নহয় এতিয়া কৰিমহে।
অ', এই তোমাৰ মিক্স চব্জি এটা দিবা আৰু সে ভাত দিবা। চাটনি চাটনি চব দিবা হেশিনি জানাই দেখোন তুমি হোটেলৰ মুহে ইমান ক'ব নাই তোমাক।
অ', নহয় তোমাৰ পা অলপ জনা হয় ভাল আছিলে।
মই তোমাৰ বেলেগ এদিন কম দিয়া মোৰ অলপ মানে ব্যস্ত আছে মানুহ আহিছে মাতিছে ৰখা। অ'।